হেল্ল অ', কি কৰি আছা?
অ', এই তোমাৰ এই আজি ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেলা আছিলে তাকে চাই আছিল ৰবা। তুমি কি কৰি আছা?
অ'। ময়ো এনেই আৰু এই তোমাৰ অলপ মোবাইলটোকে চাই আছো আজি যিহেতু ফুটবলৰ বিশ্বকাপো আছে। তে তোমাৰ হে তাকে আৰু চাই আছো ফ্ৰেণছ আৰু স্পেইনৰ মাজত হ'ব নহয় এটো।
অ', আ-আজি খেলা আছে নেকি ফুটবলৰ?
অ', আজি ৰাতি হ'ব দেয়চোন ৰাতি- আৰু এয়া আমাৰতো ভাৰতবৰ্ষত ৰাতি ৰাতিয়ে পৰে আৰু তোমাৰ।
কেত-কেতিয়াৰ আছে পিছে?
এই চাৰে বাৰটা মানৰ পৰা আৰম্ভ হয় চাৰে বাৰটা এটা।
অ', অ', হ আৰু- চাবাদে এইকেইদিনতো চাই আছা চাগে একেদিন চাগে নাই ন একটাদিন ছেমি ফাইনেলি এয়া। হ'ব ন কালিৰ পৰা আৰু-
অ', এতিয়া তোমাৰ এই আজি ছেমি ফাইনেলে হ'ব আহ তোমাৰ এই- ছেমি ফাইনেলৰ প্ৰথমখন মানে হেৰি আৰু খেলা।
অ', বাকী পিছে কি বুলি কয় তুমি কিবা মানে- কিবা খেলা চেলাত মানে ভালদৰে মানে অন্তৰ্ভুক্ত কৰা নেকি মানে তোমাৰ ধৰি লোৱা কিবা নে চেনেল ডিছ- তিক বা ধৰি লোৱা তোমাৰ জিলা ভিত্তিক হওক বা তোমাৰ ৰাজ্যৰ ভিত্তিকেই হওক। কিবা ধৰণৰ এনেকুৱ খেল-ছেল ধূলা মানে অশগ্ৰহণ কৰি পাইছা- নে মানে এ অকল মানে হাই ফূ্তি কৰিবলৈ খেলি খেলি থাকে আৰু এতিয়া।
নাই নাই বন্ধু মই সেনেদৰে অন্তৰ্ভুক্ত কৰা নাই কিন্তু মই- তোমাৰ এই কি কয়- সৰুতে সৰুতে বেডমিণ্টন খেলিছিলো কিন্তু সেইটো মানে তোমাৰ- জিলা ভিত্তিক এ এবাৰেই খেলি পাইছো কিন্তু তাৰপিছতে আৰু কিন্তু তাৰ পিছত আৰু- খেলা হোৱা নাই তেনেক মানে পিছত ঘৰৰ পৰা এৰাই দিলে তোমাৰ এই পঢ়িব চৰহিব কাৰণে সেইকাৰণে মানে- খেলি পোৱা নাই ন।
তাকে হা এই যিটো সমস্যা নহ এই বাৰু এতিয়া যিহেতুটো কথা ওলালে- কথাৰ ওপৰতে অলপ মানে সেই কৰো আৰু এই যিটো মানে আমাৰ যিটো- ভাৰতৰ যিটো আহ মাক দেউতাকৰ যিটো- মানে ক'বলৈ গ'লে আৰু মানসিকতা আৰু- এই মানে খেলা ধূলা খেলিলে ল'ৰাটো মানে বেয়া হৈ যাব তোমাৰ- অকল পঢ়িলে ল'ৰাটো মানে সফলতা অৰ্জন কৰিব- ৰিব বা মানে ধৰি লোৱা তোমাৰ যিটো কই কই ন মানে- অ', খেলিলে নে কি হব আৰু দুদিনমান খেলিব তাৰ পিছত তোমাৰ সেই আৰু মানে মোৰ লগতো সেই- ই হৈছে তোমাৰ লগত সেই হৈছে বহুতৰ লগত এনেকুৱা সেনেকুৱা হৈছে দিয়া। চাবা অ', বহুতে মানে কি হয় সৰুতে মানে খেলিবলৈ বহুতেই দে আৰু মানে সৰুতে- সৰু থাকে ন তেতিয়া তোমৰ ক্লাছ দশম আৰু বা ক্লাছ তেন পাৰ হৈছে যেতিয়া- পাৰ হয় তেতিয়া মানে খেলাৰ যিটো- নিচা সেই খেলা নিচাটো মানে ঘৰৰ পৰা কমাই আনে আৰু কবলৈ গ'লে মানে তেতিয়া কয় অকল- পঢ়ৰ বা তোমাৰ বিজ্ঞান ল'বলৈ দিয়ে যিটো বিজ্ঞানৰ যিটো বিভাগ। সেই বিজ্ঞানৰ বিভাগ ল'বলৈ দিয়ে বা তোমাৰ কিছুমানে কয় এইটো পহৰ এইটো পহৰ ডক্টৰি পহৰ। ইঞ্জিনাৰিং পঢ়ৰ সেইবিলাক যেতিয়া পঢ়িব দিব ন সেইবিলাক পঢ়াৰ পিছত তোমাৰ এনে তোমাৰ যিবিলাক খেল ধলা সেইবিলাক- খেলা ধূলাৰ যিটো নিচা সেই নিচাটো এনো কমি আহিব। ত মই ভাবো আৰু বা তুমি কি ভাবা নাজানো এ আমাৰ যিটো অ', মানে ভাৰত- ত মাক দেউতাকৰ যিটো মানসিকতা সেইটো মানসিকতাটো আমি মানে সলনি কৰাৰ যিটো সময় সেই সময় আহি পৰিছে কাৰণ তোমাৰ সকলো ছাত্ৰ ছাত্ৰী বা সকলো ল'ৰা- ছোৱালী একে ন হয়তো মানে কিছুমানত খেলা ধূলাত মানে দেখা না আজিকালি খেলা- ধূলাত কিমান টকা পইচা ন তোমাৰ আজিকালি ফুটবলত দেখিবা তুমি কিমান টকা পইচা তোমাৰ এজন ফুটবল ফুটবলাৰক আৰু এটা দলৰ পৰা আন এটা দললৈ লোৱা হয়। ত সেনেকুৱা ধৰণৰ যিবিলাক পইচা দেখিবা তুমি সেইবিলাক পইচা তুমি এজন ইঞ্জিনিয়াৰ অ তোমাৰ টকা ঘটিব নোৱাৰে যিমান তোমাৰ এজন। সৰু ফুটবলাৰ যেনো ঘটিব পাৰে তোমাৰ এনেকুৱা মানে ধৰণৰ শক্তিজ বা সৰু ক্ৰিকেটৰ অ ফুটবল বাদ দিয়া আমাৰ যিবিলাক ক্ৰিকেট আছে ভাৰতৰ ক্ৰিকেট সেই ক্ৰিকেটো তোমাৰ- অ মানে অধিক তোমাৰ পইচা কামা আছে ইঞ্জিনিয়াৰ- বতৰ এইবিলাকতকে তোমাৰ নাজানো কেতিয়া মানে এইবিলাক আমাৰ যিবিলাক মাক দেউতাক আছে এই মাক দেউতাকৰ যিটো- চিন্তাটো সলনি হ'ব আৰু বাকী পিছেত তুমি কি ভাবা ইয়াৰ ওপৰত বা তুমি কি ইয়াৰ ওপৰত কিবা মতামত আ নেকি তোমাৰ-
মতামত কি ক'ম বন্ধু একদম তুমি মোৰ মনৰ কথাটো কৈ দিলে। তাৰ মানে মোৰ মনত সেইটোয়ে ভাবি আছিলো মই এতিয়া বেলেগৰ কথা নকওঁ কিন্তু মই নিজৰ কথাই কওঁ মোৰ সৰু মেৰা তোমাৰ এনেকুৱা ক্ৰিকেট খেলিবলৈ বহুতেই ইচ্ছা আছিল মানে তোমাৰ বেডমিন্টনতটো বাৰু খেলিছো তাৰ লগতে মানে মই- বেডমিটনতটো একবাৰে সৰুতে খেলিছিলো মানেই ক্ৰিকেতটো খেলিবলৈ বহুত ইচ্ছা আছিল ক্ৰিকেট- ত মানে মই যিহেতু তাত তোমাৰ আণ্ডাৰ নাইনটিন আণ্ডাৰ এইটিন এইবোৰ খেলে যে সেইবোৰ খেলিব বহুত ইচ্ছা আছিলে। মই অ ঘৰত কৈছিলো সেনেকে। কিন্তু সেয়ে এতিয়া আমাৰ দেউতাও সেনেকে ল'ব নিদিলে কি নালাগে খেল -ধূলা কৰিব খেলি কো কি কৰিবি। কি তই কি ক্ৰিকেটাৰ হবি নেকি ডাঙৰ ক্ৰিকেটাৰ হবি নেকি ত' সেইটো কথা। ত' সেইকাৰণে মানে তই পঢ় পিছত ভাল চাকৰি কৰ কিবা কিবি সেনেকুৱা ত মানে একদম মানে তুমি মোৰ মুখৰ কথাটো কৈ দিলা সেই একেই ক্ষেত্ৰত মোৰ ভাইটিৰ ক্ষেত্ৰতো হ'ল‌। মোৰ ভাইটিও এনেকে খেলিম বুলি ভাবিছিলে কিন্তু দেউতাই এনেকে বাধা দিলে তো খেলিবলৈ নহল। ত মানে মই ভাবো আজিৰ যিটো যুগ আজিৰ যুগত ধৰা। মানুহে অকল ড্ক্তৰ ইঞ্জিনিয়াৰ বা কৰি পেলাই তুমাৰ পইচা কমা মানে পইচা অৰ্ অপাৰ্জন কৰা নাই। আজিকালিৰ দিনত বহুতে বেলেগ বহুত ধৰণে পইচা উপাৰ্জন কৰি আছে এতিয়া তুমি চাবা আজিকালি যিহেতু অ মোবাইলত মানুহে অনলাইন গেমিং যিবোৰ খেলে ন এইবোৰৰ দ্বাৰাও পইচা বহুতে উপাৰ্জন কৰি আছে কিমান লাখ লাখ। টকা উপাৰ্জন কৰিছে তাৰোপৰি। মই যদি কওঁ আজিকালি তোমাৰ যিবোৰ ই সামাজিক মাধ্যম আছে যেনে ইনষ্টাগ্ৰাম ফেচবুক এইবোৰতো বহুতে তোমাৰ ইনফ্লুৱেঞ্চাৰ হৈ পেলাই তাতে ভিডিঅ' বোৰ দি পেলাই তেনেকেও বহুত টকা ইনকাম কৰি আছে। এনেকুৱা বহুতো ধনী হৈ গৈছে মানে তোমাৰ হেৰি কৰি পেলাই। আৰু তেনেকে কিছুমানে ইউটিউবত তেনেকে নিজৰ- মানে দৈনন্দিন জীৱনৰ মানে যিবোৰ মানে তেওঁলোকৰ মানে আহ দৈনন্দিন জীৱনত। কি কি কৰে সেইবোৰ দি পেলাই মানে তেওঁলোকে বহুত মানে তোমাৰ হেৰি হৈ গৈছে অ বহুত মানে বিয়পি পৰিছে তো তেওঁলোকৰ মানে তোমাৰ ধনী হৈ গৈছে আগতে দুখীয়া আছিল। মই ভাবো সেইটোৱে কথাই যে আমি অকল যে পঢ়িলেই যে হেৰি কৰিব লাগিব। কিন্তু আমাৰ তুমি এটা সমাজৰ সমাজৰ মানুহ এইটো মই অকল আমাৰ ত মা দেউতাক দেখিলে নহব দিয়া চোন আমাৰ গোটেই সমাজখনেই মানে এনেকুৱা াইৰ মানে ত' আমাৰ ম দেউতাক- তটো কি জানি সি একে সমাজতে ডাঙৰ হৈছে গতিকে সি- মানে মা দেউতাহতে যেতিয়া ডাঙৰ হৈ আছিলে তেতিয়া স তেওঁলোককো এনেকে বাধা দিয়া হৈছিল মানে সকলো কামতে। ধৰা মই যদি কওঁ এতিয়া আগৰ দিনতে আমাৰ দেউতাক এতিয়া দেউতাই যেতিয়া চাকৰি কৰিছিল। ঘৰৰ মানুহে কৈছিল যে ঘৰত দেউতা যিহেতু ডাঙৰ মানুহ আছিল ত দেউতাক কৈছিল যে তই চাকৰি কৰিব নালাগে তই খেতি কৰ ঘৰত বহুত মাটি আছে। ত ধৰা আমাৰ দিনত সেনেকুৱা এটা আছিলে এতিয়া আমাৰ দেউতাই ধৰা আমাক কৈছে যে তহতে খেলিব চেলিব নালাগে তহতে পঢ়াত কেনে তহতে চাকৰি কৰিব লাগে। ত সেই বস্তুতটো অলপ মানে সেনেকুৱা টাইপৰে হ'ল একে একেটা হেৰিয়েত তোমাৰ এ হেৰি হৈ গ'ল মানে একেটা ধৰাক আমাক খেলিব বাধা দিছিল তেওঁলোকক চাকৰি কৰিব বাধা দিছিল আমাক খেলিব বাধা দিছিলে। ত বাই এই এই বস্তুটো মানে তোমাৰ সলনি কৰিব হৈছে নিশ্চয় সলনি কৰিব হৈছে আৰু যিহেতু আজিকালি তুমি জানাই আমাৰ ক্ৰিকেটাৰ ক্ৰিকেটাৰ বিলাকৰো তুমি কলোই ইতিমধ্য- তে ক্ৰিকেটাৰ বিলাকৰো বহুত টকা আছে তেওঁলোকে বহুত মানে সম্পত্তি সাম্পত্তি কৰিছে। ক্ৰিকেট খেলি পেলাই তেনেকে তোমাৰ ফুটবল বিলাকৰো আছে আৰু মই মইতো কাল এজন মানে প্ৰশিক্ষকৰ কালি ভিডিঅ' চাই আছিলো যিহেতু আমাৰ ভাৰতীয় ফুটবলতটো বহুত পিছপৰা। তেওঁ উল্লেখ কৰিছে যে আমাৰ ভাৰততো পাকত খেলুৱৈ আছে। মানে যিসকলে মানে একদম মানে বিশ্বত মানে নাম ৰেকৰ্ড কৰি ওলাই পাৰে। কিন্তু সেনেকুৱা যিবোৰ খেলাৰি মানে আমাৰ ভাৰতৰ আমাৰ যিহেতু ভাৰত জনসংখ্যা ফালৰ পৰা হব প্ৰথম হয়। গতিকে ইমান এখন জনসংখ্যা ফালৰ পৰা প্ৰথম বিশ্ব মানে বিশ্বৰ ভিতৰত। এনেকুৱা এখন যদি দেশত কিয় পাকত খেলুৱৈ নোলাব নিশ্চয় ওলাব। কিন্তু সেই পাকত খেলুৱৈৱে তোমাৰ ক'ৰবাত মানে ডক্টৰী কৰি আছে কোনোবা ইঞ্জিনিয়াৰিং কৰি আছে। সেই এজন প্ৰশিক্ষকে খাই মানে কৈছে মই তেওঁৰ মানে ক কোৱা খিনি চাইছো তোমাৰ সামাজিক মাধ্যমত চাইছো। ত সেই বস্তুটো চাই উল্লেখ কৰিছো মানে মই মনত মানে ভাবিছো যে হয় তেওঁ ঠিকেই কৈছে। কাৰণ আমাৰ ইয়াত যিহেতু ডক্তৰ ইঞ্জিনিয়াৰ দিব পঢ়িবলৈ বেছি জোৰ দিয়া হয়, গতিকে সেইটোয়ে হয়। তুমি চাবা আমাক সমাজত এটা কথা আছে যে ভালকে পঢ়িলে ভালকে চাকৰি কৰিবি। কেতিয়াও নকয় তই ভালকে খেল ত ভাল খে খেলুৱৈ হব পাৰিবি সেনেকুৱা কোনো নকয়। বা ভালকে আৰু তোমাৰ সেই একে ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো একেটাই হয়। তোমাৰ এনেকুৱা বহুতো মানে মানুহ আছে, যিসকলে তোমাৰ এনেকুৱা নকয় যে ভালকে পঢ় মানে তেতিয়া ভাল মানে ত ব্যৱসায় হ'ব পাৰিবি ভালকে পঢ় ভালকে চাকৰি কৰিব পাৰি সেইটোহে কয় মানে চাক- কৰি পিছতে মানে চাবকে ধৰাই দিছে সেইকাৰণে তুমি চাবা চাকৰিতো মানে তোমাৰ প্ৰতিযোগিতা বেছি আছে। মানে গোট সকলোতকে চাকৰিতে প্ৰতিযোগিতা বেছি।
তাকে হা তোমাৰ মানে আমাৰ কি হৈছে তোমাৰ এতিয়া যিটো তোমাৰ দৈনন্দিন জীৱন মানে বা তো ধৰি লোৱা আমাৰ যিবিলাক মানসিকতা আৰু মানে ভাৰতৰ যিটো মাক দেউতাকৰ মানসিকতা সন্তানক লৈ সেইটো কিন্তু সলনি হ'ব ধৰা নাই আৰু বাকী পিছে কি বুলি কয় যিটো বাহিৰত তোমাৰ দেশবোৰৰ যিবিলাক মাক দেউতাক আছে। মানে তেওঁলোক এনে নহয় আৰু মই মানে দেখো বা মই তোমাৰ দেখিবলৈ পাবা বহুতখিনি কথা। মানে তেওঁলোকৰ সন্তানৰ যি ইচ্ছা বা সন্তানৰ ধৰি লোৱা সৰু কামেই হওক সেইবিলাক কামো অযোন কৰিব ইচ্ছা। মানে তেওঁলোকে বাধা নিদিয়ে আৰু মানে তেওঁলোকৰ এনেকে কথা আৰু এ তোমাৰ যি ইচ্ছা সি কৰা আৰু তুমি য'ত সুখী তাতে সখি আহা কিন্তু আমাৰ ইয়াতে তোমাৰ অ ইঞ্জিনিয়াৰ হ'লে মানে আৰু আমাৰ জীৱনটো সফল আৰু সেনে- তা ভাৱে আৰু মানে। সে মানে এনেকুৱা ভাবে আৰু মানে ইঞ্জিনিয়াৰ বা তোমাৰ ডক্টৰ হলে তমাৰ জীৱনটো মান সফ- ফলতা অৰ্জন কৰিছে সেইজন ব্যক্তিয়ে বাকী যিবিলাক ব্যক্তি আছে যে ব্যৱসায় কৰা খেলা-ধূলা কৰা বা অন্য যিবিলাক মানুহ আছে সেইবিলাকে মানে একো মানে সেই সুবিধা বা তোমাৰ তাৰ মানে যিবিলাক চৰকাৰী চাকৰি নাপায় সেইবিলাক মানে জীৱনত একো উন্নতি নকৰে আৰু তেওঁলোকৰ মতে তেনেকে ভাৱে আৰু কিছুমানতো এনেকুৱা মানুহ আছে তোমাৰ ক'বলৈ গ'লে আমাৰ যিটো কুৰ্মা গোষ্ঠীৰ মানুহ এই কুৰ্মা গোষ্ঠীৰ যিটো মানুহৰ যিটো মানে কথা বা উতৰা মানে তেওঁলোকৰ মতেতো মানে চাকৰি যিজন নাপায় ল'ৰা এজনে বা ছোৱালী এজনে মানে বা ল'ৰা-ছোৱালীক তেওঁলোকেতো ছোৱালী চাকৰিৰ কথাটো বাদেই দিয়ে তেওঁলোকে ছোৱালীৰ বিয়াৰ কথা পাতে। সৰু কথা নকয় তেওঁলোকে, মানে ছোৱালী এজনী মানে পঞ্চিছ বছৰ, ছব্বিশ বছৰ হলেই তেওঁলোকে মানে ঘৰত আহি কিনে সেই মাক-দেউতাৰ কাণত ফোচ-পোচাই লাগি যায় আৰু ছোৱালীজনীক বিয়া নিদিয়ে নেকি? ল'ৰা আহিছে ধুনীয়া-ধুনীয়া অ দেৰি হৈ যাব অ মানে বয়সীয়া হৈ যাব, অমুক হৈ যাব, আৰু ল'ৰাই ত তোমাৰ চাকৰি নাপায় কি ক'ব আহ কিনে এই ল'ৰাজনে তোমাৰ এতিয়ালৈ চাকৰি পোৱা নাই। অমুকৰ লৰা সেইটো পালে, আমাৰ ল'ৰা এইখিনি কৰি আছে, এইখিনি কৰি আছে। এই যিটো তোমাৰ অ মানসিকতা সেই মানসিকতাটো মানে এই যিটো হয় নহয় বেলেগৰ পৰা আহে। ত' বেলেগৰ পৰা সেনেকে মাক-দেউতাক অলপ মাক-দেউতাকক অলপ-চলপ মানে হেৰি কৰে আৰু কি বুলি কয় এইটো অ মানে সেইটো আমাক মানে মাক দেউতাকও মানে সেইটো আমাক মানে মাক-দেউতাকক মানে অলপ আঘাত কৰে চাগে, সেইকাৰণে চাগে তেওঁলোকে ভাবে এই চাকৰি কৰিলে মানে জীৱনটো হ'ব পাৰিব বা ভালদৰে চলিব পাৰিব। আৰু চৰকাৰী চাকৰি কাম মোৰ মতে আৰু একো দিয়ে আৰু কাৰণ চোৱা চৰকাৰী চাকৰিত কেনেকুৱা হয় তোমাৰ তোমাৰ মানে এই যিটো কয় ন মানুহে ৰিক্স ল'ব নোখোজে আৰু সেনেকুৱা ধৰণৰ আৰু মানে আমাৰ মা-দেউতায়ো ৰিক্স লব নোখোজে আৰু কেতিয়াও খোজা নাই। এই ধৰি লোৱা তোমাৰ অ চৰকাৰে যেতিয়া চাকৰি কৰিবা তুমি চৰকাৰৰ ফালে ৰাতিপুৱা ওলাই গলা গধূলি আহিলা, অ তুমি মাহৰ পইচা মাহত পালা কোনো তাৰে সেই লেনদেন নাই যদি তোমাৰ আজিকালি থাকে ন চৰকাৰী কিছুমানে যিবিলাক তল তলৰ তলেৰীয়া যিবিলাক পইচা সেই তলেৰীয়া পইচাবিলাকো বহুতেই খাই ন মানে যিটো কলা ধন সেইটোও বহুতে লয়। সেইটো মানে মাক-দেউতাকে ভাৱে যে সেইটো কৰিলেও বহুতখিনি উ ধনি হব পাৰে চৰকাৰী চাকৰি কৰিলেতো মানে আৰু সেইকাৰণে চাগে আমাৰ দেশখন আগবঢ়া নাই এতিয়ালৈ, মানে জানেই তোমাৰ মানে মাক-দেউতাক কয় যে চৰকাৰী চাকৰি কৰিলে এইখিনি মানে কলা ধন ল'ব পাৰিব আৰু বহুত মানে ধনি হৈ যাব পাৰিব এনেকে ভাৱে সেইবিলাকৰ সেইকাৰণে চব মানুহে এতিয়া মানে সেই-সেইটোৱেই কৰে আৰু কলা ধনে লয় আৰু তলে-তলে আৰু আৰু লগতে তোমাৰ কি বুলি কয় এইটো অ মানে মাক-দেউতাকে কয় ন ব্যৱসায় যিটো ৰিক্স ল'ব লাগে সেইটোও লব নিদিয়ে কাৰণ ব্যৱসায় ল'লে তোমাৰ ধৰি লাক ফেইল হৈ গ'ল মানে তোমাৰ বিফলতা আহিলে কি কৰিব সেনেকুৱা ধৰণৰ মানে মাক-দেউতাকে অকল মানে ধৰি লোৱা এই যিটো কয় ন‌ মানে বুঢ়া কালত বৃদ্ধ পেঞ্চন বা বুঢ়া কালত যিটো সেই আৰু সেইটোৱেই মানে ভাবে আৰু তেওঁলোকে এনেকুৱা নহয় যে অ মানে এই ব্যৱসায় কৰিম, ব্যৱসায়ত উন্নতি হলে কি হ'ব সেইটো এ নাই আৰু যদি তুমি ধৰি লোৱা ব্যৱসায় এটা কৰিলা সেইটোত তুমি উন্নতি পালা আৰু তেতিয়া তোমাৰ মা-দেউতা তেতিয়া কিন্তু একদম সেই দিব আহিব কিন্তু তোমাৰ যেতিয়া তোমাক মানে ধৰি লোৱা যেতিয়া উৎসাহ দিব লাগে সেই সময়ত কিন্তু তেওঁলোকে সদায় তোমাক তলত পেলাই থাকিব আৰু সেনেকুৱা কথা আৰু সেইয়াই আৰু কি কিমান কবা আৰু এইবিলাক কথাৰ ওপৰত মানে যিমানে কবা কিমানে তোমাৰ ইয়াৰ বিষয়ে মানে ওলাই থাকিব আৰু কি কবা ইয়াৰ ওপৰত মানে নিজৰে বেয়া লাগে দিয়া।
উম তাকে-তাকে দিয়া তেন্তে আজি মই অলপ কিবা কাম ওলাইছে যাওগে।
অ দিয়া, হ'ব দিয়া।
অ-অ।